হেল্ল'
অ', মান্যতা
অ', কি খবৰ? অ' শুনিছানে?
শুনিছোঁ, শুনিছোঁ, ভালে
অ', অ, অ, অ' ভালে আছো দিয়া।
অ', অ'। অ' ভালেই, ভালেই দিয়া। তোমালোকৰ ভাল? অ, অ', বতৰ কেনেকুৱা তাত?
বতৰ ইয়াত অকমান খিচখিচাইছিলে এতিয়া বৰ
আমাৰো ইয়াতে বৰষুণ দি আছে। অ' অকমান কিনকিনিয়া আৰু অ, অ', বাকী খো অ', অকণ গৰম, অ', বাকী খোৱা বোৱা কৰিলা? নাই, নাই। আমাৰো বনাই আছে, মই অলপ মাক কাটি কুটি দিলো। সেইয়া অ', দিওঁ, দিওঁ তুমিও দিয়া?
অ', মইও দিওঁ মইও দিওঁ উম।
ভাতৰ লগত অ', সেই মাছ মই মাছটো মানে বৰ এটা প্ৰিয় নহয়। হ'লেও জোলটো খাওঁ আৰু অ', অ'। তুমি ভাল পোৱা চাগে?
মই মাছটো ভাল পাওঁ, মাংসতকে মাছটো ভাল
অ', মোৰ মাছ, মাংস তেনেকে কিন্তু মানে চিকেনটো খাওঁ, মাটানটো মানে জোলটো খাওঁ। মোৰ মানে খোৱা কৰা বিলাক ইমান হেৰি নাই‌
মোৰো মই বহুত হেৰি চিক চাক
অ', অ', অ', মই মানে মাছ-মাছটো তোমাৰ এই সৰু, সৰু মাছটোকে খাওঁ এই পুঠি তেনেকোৱা টাইপ
অহ।
বাকী এই পিনে ডাঙৰ মাছটো মোক খোৱা নহয়, মানে একদমেই নাখাওঁ, মানে নোখোৱাৰ নিচিনা আৰু মাছ
অ', চিকেনটো মই কিয় নাজানো আজিকালি মই বেয়া পাওঁ খাবলে।
হয়টো বহুতে মানে বেয়া বেয়া পাই আৰু এতিয়া মোৰ সিটো মোৰ মা দেউতায়ো ভাল পায়। কি চিকেন লোকেল চিকেনটো আৰু লোকেল চিকেনটো, আমাৰ দে অ', লোকেল চিকেনটো মানে আমাৰ দেউতাহঁতে বেয়া পায় মানে খাই পেলাই, কিবা গোন্ধ পায় নেকি তেনেকুৱা টাইপ আৰু কিন্তু ব্ৰইলাৰটো মানে আমাৰ অ', বইলাৰটোৰ
ব্ৰইলাৰ খায়?
ব্ৰইলাৰ মানে খাওঁ কিন্তু আমাৰ ইমান এটা খোৱা নাযাই কিন্তু খোৱাও ভাল নহয় ন ইমান? একো ভিটামিন বুলিবলৈ নাই অ', অ', কিন্তু আচলতে সেইটো এটা জি জিভাৰ জুতিহে আৰু।
জিভাৰ জুতি অ'।
একো মানে তেনেকে হেৰি নাই। তথাপিও আজিকালি সেইটোৱে বেছি চলে আৰু।।
বেছি সেইটোৱে চলা হৈছে ন হে হে এনেই এনেই কিবা উ।
তোমাৰ মাটনটো খালে মটনো তোমাৰ বহুত বেমাৰৰ বেয়া হাই প্ৰেছাৰত।। মাটনতটো বহুত বেয়া এতিয়া তাৰ সেইটো কাৰণে মানে আৰু।। তোমাৰ খোৱা নহয় আৰু মাটনটো চবতে। এতিয়া হাই প্ৰেচাৰৰ কাৰণে সেই বস্তুতটো বেয়া অ অ অ আমাৰ দেউ দেউতাৰো আছে। যিদও মানে তোমাৰ কন্ট্রোলত থাকে আৰু অকে ঔষধ খাই থাক কৰি থাকে আ আমাৰ আমাৰ মাছ মাছটো মানে খোৱা হয় মাংসটো মাংসটো তোমাৰ দেওবাৰে লাগে সপ্তাহত এদিন নহলেও বেয়া লাগে। আমাৰ মাছতো দুদিনৰ মুৰে মাৰ আমাৰ দেউতাই মানে আনে আৰু, মাছটো খাই ভাল পায়। আৰু মাংসটো মানে, তোমাৰ অ, অ মাংসটো মানে তোমাৰ অ এনেকুৱা বতৰত মানে বেছি ছি ভাল লাগে আৰু খাই পেলাই আজি যিহেতু হেৰি বতৰ বৰষুণৰ বতৰ গতিকে উম জ্বলা হেৰি অহ
আমাৰ মানে প্ৰায়ে মানে ৰাতি ৰুটি হয়, সেই ৰুটি হলে মানে মাংস তোক খাই ভাল লাগে ন
অ, সেইটো মানে আম আমাৰ দেউত মানে ভাল পায় তোমাৰ চিকেনটোৰ লগত আমাৰ দেউতাই উম হেৰিটো ভাল পায়।
ৰুটি আহ
তোমাৰ চলি যায় আৰু আ আমাৰ কালি মাছ আছিলে। পিছে আজি মানে বত তৰটো অকমান গোমা টাইপ মানে, এতিয়াতো ইয়াতে ভাল বৰষুণ আৰু
অ বঅষুন পৰিছে এতিয়া ন?
ডাঙৰ বৰষুণ গতিকে বতৰৰ লগত মানে বস্তুতটো মিলিছে আৰু হা বাকি তুমি ফল মূল শাক চাগে
ফল-মূল মই ভাল পাওঁ খাই। চব নহয় কিন্তু আঙুৰটো নে খাওঁ মই
মই, মই, কলটো মোৰো খোৱা হয়। আপেলটো মই নাখাওঁ। অ, মই আপেলটো মই তেনেকে একদমেই নাখাও মানে খাব নোৱাৰো মায়ে মানে আগত কাটি পেলাই ক'লা নিমখ ছটিয়াই থ, ছটিয়াই মানে দিয়ে খাই খাবলৈ মন ভন্টিয়ে ভাল কিন্তু মই মানে আপেলটো একদমেই বেয়া পাওঁ মানে একদম খোৱা নাই খোৱাৰ ভি মই কলটো খাওঁ, সেইটো ভাল পাওঁ আৰু প্ৰিয়। তাৰ পা তোমাৰ নাচপতি।
অ নাচপতি আকৌ ভাল লাগে গৰমৰ
অ', অ', নাচপতিটো খাওঁ আ তাৰপাছত তৰমুজটো অ খোৱা হয়টো সেইটো খোৱা হয়টো গৰম দিনত। মানে পেটটো বহুত ঠাণ্ডা কৰি ৰাখে, অ', তাৰোপৰি তোমাৰ ডালিম খাওঁ।
মই ডালিমটো বেয়া পাও।
তোমাৰ তেজৰ পৰিমাণ হিমগ্ল'বিনটো মানে ভালে ৰা
ভাল অ নহ, হয়য়ে, হয়ে মোৰ দাদা এজনৰ বেমাৰ হৈ আছে হিমোগ্ল'বিনটো কমিলে এই ডালিমৰ জুচ বনাই খাই দিয়ে, একদম হয় কিন্তু লগা লগ আহি যায়।
অ, জুচটো নাখাওঁ, কিন্তু মানে তোমাৰ এই ধৰা কাটি থৈ দিয়ে যে বাটিত। সেইটো মানে মায়ে, তেতিয়া মানে খাওঁ আৰু মই মানে খাওঁ আৰু, অ', অ, মোৰো মানে বিলাকে ইমান নেখাওঁ কিন্তু লে
উ, কিন্তু মই আঙুৰটো বেয়া পাও, তাৰপিছতে মই কলটো আপেল টো এই দুটা বস্তু বেছি ভাল পাওঁ।
অ', মোৰ আপেলটো খোৱা নাই, বাকী কলটো ভাল পাওঁ, বাকী আজি হেৰি তেজপুৰৰ লিচু খাবলৈ পালোঁ। তেজপুৰৰ লিচুৰ এটা নাম আছ ছে, তুমি চাগে জানাই?
হয় নেকি?
অ, তেজপুৰৰ লিচু আছিল, তেজপুৰ এইখন আমাৰ, তেজপুৰ তোমাৰ লিচুৰ বাবে ফেমাচ মানে বিখ্যাত মানে। আৰু তাতে আমাৰ, তোমাৰ তে তুমি তেজপুৰ ইউনিভাৰ্চিটি আহিছা চাগে।
অ, সোমোৱা নাই আচলতে দেই
তাতে তোমাৰ লিচু বাগান বুলি এখন আছে নামটো শুনিছা চাগে, অ, সেইখনৰ নিচ তো মানে তোমাৰ বিখ্যাত আৰু। আৰু বহুত ধুনীয়া, খাবলৈ মানে তোমাৰ তেজপুৰৰ লিচু, তাতে আজি ওচৰৰ খুৰা এজনে দিলে মানে খালো মানে তোমাৰ এটা খালে যেন খায়ে থাকিম তেনেকুৱা লাগে। কিন্তু বেছি খোৱাও বেয়া ডিচেণ্টি অ', সেইকাৰণে মানে আজি অ', গৰম আৰু তোমাৰ ডিচেণ্টি হয়। মানে তুমি যদি তেজপুৰৰ অ', তেজপুৰৰ লিচু যদি মানে তুমি খোৱা নহয়, তোমাৰ মানে আৰু খাই থাকো খাই থাকো লাগে যিমান দিলেও
মোৰ এনেও লিচুটো কি হয়, মই সেইকাৰণে পৰাপক্ষত না খালে মানে মই এটা বা দুটা খালে মোৰ লিচু আৰু খাবলৈ মন
অ', একে মানে পুৰা একদম লিচুতো লিচু চাগে কোনেও বেয়া পোৱা নায়েই নেকি? অ', তাৰ পৰা সেইকাৰণে অ', লিচু তোৰ মানে খালো আজি তাৰপিছত খাই পেলাই মানে বন এতিয়াও আছে। এইটো লাহে লাহে খাম আৰু। আজি চাৰিটা খালো তাতে হয়, অ', বেছি খোৱা বেয়াটো সেইকাৰণে অ', মানে আমাৰ তেজপুৰ অ', তেজপুৰৰ মানে লিচুৰ এটা নাম তেযে তাৰ পৰা তোমাৰ তে পুৰা আৰু এটা জেগা আছিলে তে বাৰী বুলি কয় তাৰ আনাৰচটো বৰ ধুনীয়া। মৰিগাওঁয়ো আনাৰচৰ বাৱে বিখ্যাত ন? অ', মই মৰিগাওঁ আনাৰচ খাইছো আহ খাইছো বাৰু অ' সেই মানে সেই ফল মূল বিলাক খাব লাগে আৰু বহুততে ভিটামিন বিলাক বেলেগ বেলেগ থাকে অ এতিয়া আমলখিৰ আমলখিটো তোমাৰ চি ভিটামিন কমলাত চি ভিটামিন মধুৰী আমটো তোমাৰ অ মই মানে কিতাপ এখনত পাইছিলো তোমাৰ হাড়ৰ যে অ হাড়ৰ যে কেতিয়াবা, তোমাৰ হেৰিবিলাক আঠুৰ বিষয় বা, কাৰ আহাৰ চাৰ বিলাকৰ আজিকালি বহুত বিষ চিস হয় ম মধুৰিআমটো, খালে বোলে বহুত ইয়াৰ উপকাৰ হয় মানে ভাল আৰু খোৱাটো কেলচিয়াম টো মধুৰিআমটো মই মধুৰিআম খাওঁ বাৰু তুমি খোৱা নে অ মোৰো মধুৰিআম খোৱা হয় আৰু তেনেকে হেৰি কৰি পেলাই বাকী সেইয়াই আৰু
উম শাক পাচলি, খোৱা নে নোখোৱা তুমি?
শাক পাচলি খাওঁ বাৰু ইমান নোখো নোখোৱা নহয়, তাতে আমাৰ দেতাইও ঘৰত মানে ইটো সিটো কৰে যে তাৰপি এইবাৰ সেইকাৰণে আমি ঘৰত ঘৰত মানে আমাৰ শাক পাচলি খেতি মানে দেতাই কৰে মানে।
ঘৰত কৰাই ভাল অ' অৰ্গেনিক বস্তুটো।
এইবাৰ মানে আমি ভাত কেৰেলা জিকা। তিহু। বদীমা। এই বস্তু কেইটা মানে আমি নিকিনাকেও চলি থাকো আৰু।
অ' ঠিকে আছে নহলে।
তাৰপিছত এতিয়া ধৰা তোমাৰ তিহু মানে বুঢ়া তিহুটো নহয় আৰু। অ'। পাতলীয়া যে এটা তিহু থাকে। অ' সেই টেষ্টটো বেছি ভাল লাগে, অ' সেইটো আমাৰ মায়ে তোমাৰ দুপৰীয়া সময়ত সৰু সৰুকে মানে এ এচিটা এচিটাকে দি দিয়ে। বুঢ়া তিহুতো ভাল নালাগে তত ক'লা নিমখসকল, অ'।
খাই ভাজি আহিললেহে ভাল লাগে।
ক'লা নিমখটো খাইটো ডেইলি মানে খোৱা হয় আৰু। আৰু পেটটোও চাফা ৰাখে। তিহু হজম শক্তিও বঢ়ায়। তাৰোপৰি মই আহ ভাত কেৰেলা খাওঁ। পদিনাটো ইমান ভাল নাপাওঁ হ'লেও মানে খাওঁ আৰু। বদি, অ মানে অ বাকী জিকা এইবোৰ মানে খাই ভালে ভালেই লাগে আৰু মোটামুটি আৰু তাতে তোমাৰ, অ' মোৰো মানে ইমান প্ৰিয় নহয় হলেও মানে একেবাৰে নাখাওঁ। মানে বেয়াও নাপাওঁ। মই ভালো । আগত আৰু।
মোক মানে একেবাৰে নামোৱাই দুটা বস্তুৱে বেঙেনাটো মোৰ এনি চিজনত এ দিয়া খাব পাৰিম আৰু ভাত। অ' একেই নহলে ভাত কেৰেলাটো কিন্তু ভাল পাওঁ ভাত কেৰেলা মানে মোৰ মই।
ময় ভাত কেৰেলা ভাল পাওঁ আকৌ তোমাৰ পটল। অ', ভাত কেৰেলা ভাত কেৰেলাটো তুমি যদি মোক দালিটো দি দিয়া মই দালিটো খাম আকৌ ফালেফাল কে যে ভাজি দিয়ে, মই সেইটোও ভাল পাওঁ। আকৌ পিটিকা টো খাওঁ মানে।
ভাল লাগে চব বস্তুৱে ভাল লাগে, ভাল ভাত
অ' অ'। খোৱা মানে ভাল আৰু যিহেতু আমাৰ ঘৰৰ, অ' ঘৰৰ মানে শাক পাচলি। অকণো সাৰ-চাৰ নিদিয়াকে ধৰা হেৰি কৰা হয় আৰু অ' মানে কোনো ধৰণৰ হেৰি নাই, বাহিৰৰ ধৰা বজাৰত তুমি কিবা এটা কিনিলা, দুদিনৰ পিছত ফিজত সোমাই থয় আৰু বস্তু বেয়া হয় যায় কিন্তু ঘৰৰ মানে ধৰ আমি ডাইৰেক্ট, অ' ঘৰতে ধৰা গছত লাগিছে বোলে আজি খাওঁ লৈ আহিলোঁ, কাটি খালোঁ মানে ঘৰৰ যিটো মানে চব্জিৰ মানে গোন্ধ সেইটো মানে তোমাৰ বাকী কিনা বিলাকে নাপাই চাবা
নাপায়তো আৰু বা।
তাৰপৰা সেয়াই আৰু খোৱা হয় আৰু
তোমালোক লাকী বুলিয়ে কব লাগিব, অ' শাক-পাচলি খাওঁ মই, মই খাওঁ কিন্তু শাক-পাচলি আৰু মই ৰঙালাও ভাল পাওঁ খাই।
মোৰ ৰঙালাও টো ছয়াবিনৰ লগত যে কেতিয়াবা দিয়ে
ৰুটি বনাই পেলাই ন, ৰুটি লগত ভাল লাগে।
অ সেইয়াই আৰু বাকী ঠিকে আছে ন।
অ'।
অ' অ' সেয়া ৰাখিছো দিয়া, অ' অ'।
ঠিক আছে দিয়া ঠিক আছে।